হেল্ল'?
অ'! কি কৰি আছ?
এ, ভাত পানীকে বনাই আছিলোঁ এতিয়া। তই বনালি?
উম, ভাত বনালো। এনে, হেৰি তহঁতৰ মিস্ত্ৰী আহিছে যে, মিস্ত্ৰী ভাত খোৱাইছ মানে।
অ'! এয়া, সিহঁতৰ কাৰণে বনালো। তাৰাপা, বনাই কৈ এহেতক দি দিছোঁ আও। আমি তাৰপা খোৱা নাই। খাম অলপ পিছত।
মই ভাত বনালো, বনাই লৈ পেলাই ইয়া উম! কল অলপ বেয়া হৈ, কল অলপ আছিলে কল খিনি বেয়া অকমান হেৰি হৈ গুচি গল মহি বেচি গ'ল।
অ'!
পিঠাগুৰি দি, নাই কিনি অনা কল, মালভোগ কল আছিলে। এতিয়া, কলখিনি মৰহি গ'ল। এতিয়া খাওঁতা নাই নি পিচি পেলাই হেৰি বেয়া কল পিঠা বনাইছো ৰ'।
অ'! নেখায় আকৌ ন'? এনেকে বেছি পকি গ'লে আমাৰো কোনেও নাখায়।
অ'!
মৰহি গ'লে
অ কল পিঠা বনাই খাই ভাল লাগে পিঠাগুৰি হৈয়তে হানি
অ কেঁচা পিঠাগুৰি নে উম সানি পেলাই তাপা হেৰি কৰিছো
কল খিনি মিক্সিতে হেৰি কৰি লৈছো আৰু টাৰপা পিঠাগুৰি খিনি সৈতে সানি লৈ উম বনাইছো
অ হেৰি কলপাতত হেৰি কৰি দিছ নেকি?
এইটো কলপাতটোত ইমান হেৰি কৰা নাই আৰু চিম্পুলক বনাইছো আৰু ইমান হেৰি কৰা নাই অমে কৈ থাককা নাই
আহ তেলত বনাইছ নে
অ মালপোৱা নিচিনা নে হেৰি।
আহ সেই তেনেকৈয়ে বনাইছো আৰু কিন্তু খাই ভাল লাগে কেকৰ নিচিনা হৈছে অলপ আও
হয় নেকি অ বনাই চাব লাগিব ৰ তেনেকে চবেই বনায়ও তেনেকে কেকো বনাই বোলে কলে দি।
অ কে কেক কেকটো নিচিনা হৈছে এইটো কেকৰ সৈতে একে লাগিছে
অ সেকানে বনায় আৰু ইহঁতি। বাই হতে
তেনেকে খাবও লাগে ক ভাল লাগে।
অ তেনেকে এতিয়া কল খিনি নহয় এনে পেলাই দিয়াতকৈ তেনেকে এতিয়া তুমি খাব সিহঁত ল'ৰা ছোৱালীখিনি আনা কল আক হয় নে নহয়।
তাকে কল খিনি এনেই যুৱাতকে বোলো তেনেকে বনাই খাওঁ ৰ। সেইবুলি সেয়াই বনাই আছো, সেই মেহনত কৰি আছো গৰমো লাগে আৰু বনালে আজিকালি গৰমত নোৱাৰি নহয়। কাম কৰিব হয়।
হয় দে গৰমতটো আম চব ফালে বৰষুণ দি আছে আমাৰ ইফালে হে নাই।
বৰষুন দিলেও গৰম।
বৰষুণ দিলেও গৰমে দে।
উম
বেছিহে গৰম লাগে।
বৰষুণতো দিলেও গৰম হয়, কেলে হে বৰষুণ দিলেও মানে মানে কি বৰষুণতটো যিমানেই নপওক হেৰি নহয় গৰমতটো ভিতৰত ইয়াৰ পা নাযায়, তাততো হৈয়ে থাকে ভিতৰত, উম উম উ
নৱনাও এতিয়া।
ভাতটো বনালো
বনালি
ভাত বনালো বনাই লৈ পেলাই এ এয়া মেহনত কৰি আছো এয়া। সেইবিলাক নকা কাম কৰি আছো সেই বস্তু কেইটা এনেই যাব কালিও ভাবিলো হা
হে আবেলি চাহৰ লগত খাব পাৰিলি হয়।
অ সেয়া আবেলি চাহৰ সৈতে খাম, এতিয়া বনাই থ বনাই থৈছো ভাত তোক। অ ভাত সেইটো আবেলি খাম এতিয়া বনাই থলেই খাব পাৰিম আবেলিলে হয়।
অ ভালে কৰিছ দে, আকৌ তেতিয়া গৰম এতিয়া ঠাণ্ডা হৈ যাদি ন অলপ তেতিয়া নহ'লে গৰমত বন আমিও খাবিও কিমান গৰম লাগে চাহ হু গৰম চাহ লগত তেনেকে ঘৰত বনোৱা ঘৰত বনোৱা কিবা এটা খালেহে ভাল লাগে ন বিস্কুট
অ বিস্কুতৰ ইমান হেৰি নাথাকে বিস্কুত বিস্কুটো আমাৰ ইমান ভাল নাপাও, আমাৰ ছোৱালীয়ে খ ছোৱালীয়ে এটা খাই বাৰু বিস্কুট তাকো পচন্দৰ বিু হব লাগিব ভাল
অ অ ভাল হব লাগিব সিহতো ল'ৰা ছোৱালী আজিকালি আমি আগতে যি তি খাইছিলো, এতিয়া সিহঁতি বিস্কুতো যি তি নাখায় লৰা
আমি বিলি নহয় ন এতিয়া আমিও খাব নোৱাও হৈছোঁ মইও যিকোনো বিস্কুত খাব নুৱাও। পচন্দ হলে খাব পাৰো। নহলে
অ মন নাযায়, সেইটোৱেটো। এতিয়া একো বিস্কুটে মোৰ খাব মন নোযোৱা হ'ল জাননে। তেওঁ বেছি মানে খাবই মন নাযায়। মিঠা
মিঠাটো খাব মন নাযায়, মই ও মিঠা নাখাওঁ নহয় নিমখিয়াটো বেছি আনো।
অহ নিমখীয়া কেইটাতে অকন পাৰি আও। তাকে অনেক বস্তু ওলালে হয় এতিয়া। আগতে ইমান নোলাইছিলে যে। এতিয়া সেইবিলাক খাই খাই মানে এতিয়া যিকোনো বস্তু মানে বিস্কুত হেৰিয়ে নালাগে মুখতে নালাগে। আগতে খালি কাতা বিস্কুট, উম। অহ, অহ। আমাৰ সে লাল চাহ ধুনীয়া লাগে, লাল চাহৰ লগত। উম।
উম, আগৰ দিনৰ মানুহে কুকিছ
অ এইকেইটাই বেছি ভাল পায়, খাইও ভাল লাগিছিলে আগতে ন। চবৰে লগতে মিলিছিলে। আ
মানে কি আগতেটো কোকিছ আও কাটা বিস্কুতৰ বাহিৰে অইন বস্তু ইমান
নাই নাপাইছিলোৱে। উম সেইকাৰণেটো, আমি সেয়া তাকে ভাল পাইছিলো আগতে। এতিয়া ল'ৰা ছোৱালীয়ে এইবিলাক বিস্কুট বেয়া পাই নহয়, কাটা বিস্কুট কিবা খিনি এইবিলাক।
তাকেই কাটা বিস্কুতো কটা আত আছে নে কি জান কাটা বিস্কুতটো খাই ভাল লাগে টেষ্টি ভাল লাগে।
তেষ্টিত ন, অঁ।
সেইটো ভাল লাগে আকৌ। উম, কিয় ভাল লাগে সেইটো?
কিন্তু আমাৰ ল'ৰা ছোৱালী বিলাকে কাটা বিস্কুতটো নাখায়। কাটা বিস্কুট বেয়া লাগে বোলে।
বেয়া পাই সিহঁতি। খাই নাপালে সিঁহতি হয়। সেন্তে ও লোৱাৰ পৰা, জন্ম হোৱাৰ পৰা ভাল ভাল বিছ হয়নে?
আকৌ বিস্কুতটো সলনি হেৰিটো ওলোৱা নাই নেকি? কাটা বিস্কুইটৰ সলনি ছুইট টচ বিস্কু এটা লোৱা নাই নেকি? এতিয়া আকৌ চুইট টচ হে খাই আকৌ।
অ সেইটোহে খাই আজিকালি।
এতিয়া চুইট টচ বিস্কুটহে খায়। কাটা বিস্কুট কত ক'ত গ'ল? মই কেতিয়াবা ক'বাত দেখিলে কুকিছৰ পেকেটটো হ'লে লৈ আহো দেই।
অ সেইটো ভাল লাগে কিন্তু কুকিছটো।
কুকিছটো পেকেটটো লৈ আহো। কবাত দেখা পালেই হ'ল, মই লৈ আহো।
কমে ওলোৱা হ'ল আজিকালি ন? সেইটো। দোকানী বিলাকে নানা হল। এ সেইবিলাক ব ওলাই গ' ওল এনে সৰু দোকানী বিলাকে ওচৰ পাজৰ দোকান
অ মই দেখিলে লৈ আহো। কাৰণ আমাৰ মই ভাল পাওঁ খাই এইটো।
উম ময়ো ভাল পাওঁ সেইটো বিস্কুট কিন্তু। সৰু পৰাই ভাল পাওঁ।
খৰু পাই ভাল পাওঁ। আমি আগতে আমি আগতে হেয়া এখন এখন আগে কিনি পেলাই স্কুলত যে খাওঁ ন।
অঁ সেয়াকে খাওঁ স্কুলত। দে ভাত পানী এ আজি ঘৰতে খাই গ'ল আকৌ আবেলি আজিকালি আকৌ টিফিনো নিয়ে ল'ৰা ছোৱালীয়ে। আৰু দোকান বজাৰো হ'ল ন আজি। আগতে নাছিলো নহয় ইমান। এখন দুখন দোকান আও। কেনটিন বহা হ'ল, উম। কেনটিন হল, চমোচা, চিঙৰা-টিঙৰা চব পোৱা যায় আজি কি কেণ্টিনতে। এই আগতে প পইচাও প্ৰব্লেম খাবলৈ কিনি। হয় নে? বা বস্তু আজিকালি ল'ৰা ছোৱালী পৰি পইচাওঁ, পইচাঁ। উম বেয়াহে হৈছে। ভাত-ভাত খাব মন নকৰে, হয়নে? সেইবিলাক খাই খাই। আমি সেইবিলাক নেপাইছিলো কাৰণে আহি ভাতকেইটাকে খাওঁ সৰহকে।
তাকে ফাষ্ট ফুড বিলাক খাই লৈ পেলাই বেমাৰ বাঢ়ে বাহানা।
অ' বেমাৰ কিমান গেছ আমাৰ এই এডমিট হৈ গৈছিলে বা সেইবিলাক খাই খাই পানী পুৰি আগতে পানী পুৰি নাছিলে মমো নাছিলে। এতিয়া সেইবিলাক ওলাই গল
আকতে এইবিলাক গেছ বেমাৰো ইমান নাহেই মানুহৰ ন
অ' আগতে নাছিলে এতিয়া উম গেছৰ টেবলেট চবৰে ঘৰতে পাবিয়েই এতিয়া। আগতে গেছৰ টেবলেটটো তাক উ বিচাৰিলে পোৱাই নাযায়। গাও নহয়ে আনিয়ে নথয় কোনেও।
নেখায় ইমান খাবলগীয়া নহয় খালেহে হ'ব।
খালেহে অহেদোন নাখায় মানুহে। আজিকালি প্ৰতিটো বস্তুৱে খোৱাওঁ হৈ গ'ল। উম
এতিয়া চিঙৰা খাব আকৌ মম' এইবিলাক খাব। সন্ধিয়া হোৱাৰ লগে লগে ওলাই যাব মন যাব তাহাতৰ
অ'অ' ম'ম'তো বেছি চলিছে আৰু ম'ম' পানী পুৰি।
সন্ধিয়াও সন্ধিয়া হোৱাৰ লগে লগে অ' সন্ধিয়া হোৱাৰ লগে লগে লগে ওলাই যাব মন যাব। পোৱালিবোৰৰ মা কিবা এটা খাই আহোগৈ বুলি প চাৰা দিয়া ন
অ' যাবওলাই খাই আব বাহানা সেইটোৱে আমি আগতে আছ। লাল চাহ সুনাই দিব পিঠাগুৰি চিঠাগুৰি আছো যদি তাকে লমা ভাজা পিঠাগুৰি থাকেই ওলাই দিব। মাহহেঁতে চাহ খুনিয়ে খা
এইগাল পেলাই দিব খা
খা এতিয়া তেনেকেইতো আ সেইকেইটা আমি আকৌ দে সন
অ'
টা
উম নহয় সেয়া বস্তু খালে ষ্ট্ৰং হয় মানুহ।
এইবিলাক
সেইটয়ে আগৰ মানুহৰ বস্তুবিলাক খোৱা কাৰণে মানুহ বিলাকৰ বেমাৰ আজাৰ কম হয়।
খানা মানুহ বহুত জীয়াই আছিলে। আজিকালি মানুহ বেছি দিন নিজিয়েচোন অলপতে একবাৰে অ' আধা বয়সতে। হলা সেইজনী মানুহ হেৰি এইটো বে
উম
অ'
উম। নহ আগতে সে আমি শুন আগতে আমি পিঠাগুৰি শুনো পিঠাগুৰি খাও হেৰি কৰ কওঁ আগৰ দিনৰ মানুহে আমি যেনেকে অ' ধান কৰিব গ'লে মূৰত বস্তা লৈ লৈ দাঙি পথাৰ পাওঁ‌ ঘৰৰ পৰা অমুক ৰ'দত দিব যাওঁ আজিকালি ল'ৰা ছালী যাব
ন আজিকালি বাহিৰতে নোলাবও ল'ৰা ছোৱালী আজিকালি গৰম
ৰ'দতে নোলায় এতিয়া ৰ'দতে মানুহ লৰা ছোৱালী নো যাই অ'
অ' এ আমিয়ে এতিয়া ল'ৰা ছোৱালী দূৰৰে কথা। অ'
উম নাই সোমাই সোমাই ভিতৰত বেয়া
ভিতৰত সোমাই সোমাই অভ্যাসতটো হৈ গ'লে। একদম বেয়া বাহিৰত ওলালে মানে পিছত সে বেমাৰ হবই মানে আৰু গৰমত বৰষুণত তিতিলেও অকমানতে বেমাৰ হ'ব- স আমি আগতে বৰষুণতো তিতু গৰমত- ৰ'দত এনি টাইম ঘূৰি ফুঁৰো খেলি ফুৰোঁ পাতাই নোপাই- বেমাৰ এতিয়া অকমান- তাতে বেমাৰ মাথাহে বিষ হ'ব কিবাহে হ'ব- মেমক
আমি আগতে সৰু দৌৱা সোণাই পাৰত গা ধুবও গৈছো ন বিহুত যাওঁ যে বিহু সোণাৰ পাৰত গা ধুওঁ
ৰাতিপুৱাই উম দুখমোকলিতে উঠি যাওঁ।
দুখ মুকালিতে উঠি গোটেই যাক যে শোনাই পাৰত গা ধুব যাওঁ। অহ গৈছো টো। মই সৰু তেতিয়া ইমান ডাঙৰ নহয় মই মই তেতিয়াও গৈছোঁ হা
অঁ ভাল লাগে কিন্তু নহ সিঁহতে
অহ গোটেই তাক ডাঙৰ সৰু চব মিছ হৈ যায় যে হয়। উম।
উ ৰাতিপুৱাই উঠি পেলাই কিমান হেই ঠাণ্ডা দিন হয় তাকো হয়নে।
উম উম মাঘৰ বিহু উৰুকা দিনাখন যাওঁ।
অ উৰুকা দিনা খন।
উম
অ হব
উম হ'ব দে ন, উম